অ কি কৰিছে?
এই স্কুলৰ পৰা আহি বিদ্যালয়ৰ পৰা আহি পৰীক্ষা আছিল যে সোনকালে ছুটি কৰিলো।
অ।
কৰি পেলাই আহি গৰু গাই কেইটা চাই মেলি ভাতকেইটা খাই উঠিছো।
অ ভাত কিহেৰে খালে বা?
ভাত আজি কুন্দুলি ভজা, ঢেকীয়া ভজা।
অহ অহ
তাৰ পৰা লাঙি লগা মাছ জোত মা আছিলে আৰু কালি কমা লগুটি ভাজি আছিলে মাংসও অকমা আছিলে বাৰু অকণ - অকণ চবৰে অকণ - অকণ বনাও তেনেকে খালো আৰু ৷
ভাল হ'ল, উম এতিয়া শুই আছা নে কি?
শুৱা নাই বিচনালৈ আহিছোঁ আৰু পকাত অকনমান পৰো মই দিনত শুব নোৱাৰো ব৷
অহ অ অহ। অ-অ হয়-হয় ৷ তাকে ভাত আমি খাই আজৰি হৈছো আও।
আহ কিহে বা?
ভাত দালি আউ ভাজি আউ সেয়াই। নিৰামিষ ভাত।
হয়।
আজি নাই মাছ পুঠি।
অ।
আজি বৃহস্পতিবাৰ যে আমি নিৰামিষেই খাওঁ,
অ অ অ ভাল ভাল মনাই মানে আমাৰ আৰু সেইবোৰ আৰু নাই আও।
এতিয়া লৰাটোক অকমান খুৱাও। হৈছে এ‌ গৈছিলে গৈ আহিলেগে।
অ
তাকে আমাৰ গাঁৱৰ পৰা হেৰিঅলে যাব তকে যাম বুলি ভাবিছো। গাঁওৰ পৰা এই বৰদোৱা যাব তাৰপা। এ জুবিন ক্ষেত্ৰলৈ যাব মৃত্যুঞ্জয় লৈ যাব ৰাইজ যাব গাঁওত
কেতিয়াবা।
যাবই আৰু এই জুলাই ন তাৰিখে যাব। গাঁওৰ ৰাইজ যাব পাঁচখন গাড়ী,
পাঁচখন লাগিব না গাওঁ।
মানে গাঁও মানে অকল বেলেগ বেলেগ গাঁও যাব অকল আমাৰ গাঁওৱেই‌ নহয় চবৰ গাঁও মিলি, এই আমাৰ গাঁওৰে দাদা এজনে উলিয়াইছে।
কোন নো?
এই কৃষ্ণ দা বুলি কয়। গৈছিলে এতিয়া আকৌ উলিয়াইছে এতিয়া উলিয়ালে এ গম পাইছো উলিয়াইছে যাব চাৰে সাতশকে এজনৰ।
অ
পোন্ধৰশ দিব লাগিব। বৰদোৱা যাব তপৰা জবিন ক্ষেত্ৰত ফুৰিব। এনেকে ফুৰিব আৰু ফুৰি মেলি আহিব। অ গৈছে যোৱাবোৰ গৈছে আৰু আকৌ যাব কিছুমান। সেই তেনেকে ফুৰিছা আৰু হেনেকে ন তাৰিখ যাব তাৰপা চব যাব আমিও যাম। ভাবিছো যাম বুলি।
ল'ৰাটো যাওঁ যাওঁ উৎপাত কৰি আছে। মই বুলো লৈ যাও দেখাও সেয়াই।
আকৌ জুলাইতে ক'বলৈ যোৱা কথা নাই জানো?
আছে
উম উম
চবলৈকে যাব লাগিব। চ' তালে। যাম তালৈ যোৱা দিনাখন সয় ৰাতি যাম আৰু একৈশ তাৰিখ বহুত দিন আছে।
লৰাটো একেদিনাই ঘূৰিব নোৱাৰে নহয় লৰাটো নিবলৈ,
আমি তেনেকৈ হেৰি কৰি যোৱা কথা আছে। উ আপোনালোকো যাব নে?
না চাই লওঁ।
উম
সা সুবিধাৰ কথাহে চ ব সুবিধা হ'লে যাবগে। অসুবিধা হলে নোৱাৰি যে জুলাইত বন্ধ থাকিব যদিও আকৌ কোনোবা ফুৰিবলৈ যোৱা কথা
অ অ।
এইফালে গ'লে আকৌ লাগিবই দেই।
অঁ তাকে একৈছ তাৰিখে যোৱা কথা আছে ট্ৰেইনত। সেনো হয় তেনে বাহত যাব। কোনবা যাব।
উ
এ শুবলৈ আহিছে আৰু।
এ আধি মানুহ বিচাৰি পালা জানো খেতি
খেতি বিচাৰি পোৱা নাই মানুহে ঘৰতে কৰিব লাগিব ৰোৱনি লগাও উম উম। আছে আছে ঘৰতে আছে সিহঁতৰ বন্ধ দিলেহে আকৌ যাব পাৰিব এতিয়া আছে। ৰুমতে আছে এইয়া মাহঁত আছে আপোনালোকৰ।
অ আছা
অ ভাল নহয়।
ভালেই ভালেই খাইবোৰ অকণমান দীঘল দিয়ে যে- বনোৱা এতিয়াম ষাঠি বছৰ হ'।
তাতে দিব লাগে গৰু আমাৰ দুজনী দুত এটা দুজনীয়া আৰু
হ
এজনী বেমাৰ হৈছে এজনী আছে আৰু। গাখীৰ দিয়ে এতিয়া নিদিয়ে। খিওৱা নাই মানে পোৱালিটো গাটো ভাল নহয় খওৱা নাই।
অ। পোৱালি চবৰ বহুতৰ হৈছে এইটো এবাৰ আহিছে। বসন্ত বসন্ত ওলোৱা লেখীয়া হয়
অহ অঁ।
পইচা চইচা বনাইছে নে। আম হৈছে আমাৰ সিহঁতৰ বাইদেউকৰ পৰা দিয়ে আকৌ কিনিও আনো মই দুই এক
অ ল'ৰাটোৱে খাই নে আম, চাম-
খাই বৌ নে খায় অকমানং খায়।
অ অ খাব লাগে এইবোৰ বতৰ ফল।
আহ কঠাল আছে কৈ। কঁঠাল, এতিয়া পাৰি থৈছোঁ তিনিটা। মোৰ বাহিৰে কোৱা মানু্হ নাই তাকে হৈছে চিন্তা পইচা চইচা বনাইছে নে বাঁহগাজ।
অ বনাই থোৱা আছে মা টেমাই টেমাই ভৰাই থোৱা আছে বনাই কৈইছা। চাৰিটামান টমাত ফুল ফুলকে।
খোৱাতো খাব লাগে, এইবিলাক বস্তু লোকেল বস্তু। অলে নাই আজিকালি মই খাৱলি কালি কিনি আনিছো ভোকপুৰৰ পৰা। আজি খাব পৰা হ'ব আৰু ৰ'দ দিছে নহয়। ৰাতি কাটিলে খাব পাৰিব আৰু- মই বস্তুৰ প্ৰতি গোটাই থাকো। আকৌ মাহ মাহৰ গু মাহৰ গুৰি কৰি থৈছে। সদিনাখন ঘৰ মটৰ মাহৰ গুৰি। কল, মাহৰ গুৰি এইবোৰ খাওঁ পিটিকা।
অ, খাব লাগে ভাল।
উপাই নাই। একদম উলিয়াই ৰ'দত দি সেইবোৰ কামেই কৰি থাকে। ৰ ন। নাথাকে এতিয়া ৰ'দ দিছ না আজি। এতিয়া ৰৈ থকাই নাই এইবোৰে কৰি আছে।
অ, ভাল কথা। ভাল কথা কৰিব লাগে।
বাঁহ গাজ শুকুৱাইছে। মাহৰ গুৰি পিচিছে, আকৌ ৰাতিলে এইবোৰ মুঠিয়া পিঠা বনাই নে কিয়ে নে?
আপোনালোকে বোলে ভ বাহ ধে যে গাজবোৰ ওলায়, ধেৰ ওলাই দেখিছো।
হলেও ওলালেও গাজ সেৰিয়ে খায় বান্দৰে খাই যে। সেইকাৰণে ধেই পাবলৈ নাই। মই সেই তিনটা কাটি আনি দিলো বাহনিৰ পাই। আমাৰ চৰকাৰহঁতৰ পৰা আমি পাম। এই কেইটাকে বা আজি কাটিছে। ৰ'দ দিছে যে অকমান দিছে, তাতে তিক
সেইফালে ধেৰ আছে, অ দেখিছো।
উম।
শুৱা, শুৱা। ভাল ল'ৰা শুৱা। এইয়াই আৰু নুশুৱেই মানে। চবলে কৈছো অকমান। আবেলি বোলো অকমান ওলাই যাম। অকণমান শু এতিয়া। অ শুইছে।
অ ম আবেলি কেনি যোৱা হ'ব বা।
আমি এই ওচৰতে এ দেওতোলা জেঠাই এজনী আছে তালৈ যোৱা কথ কথা আছে। আকৌ মানুহজনৰ সখীয়েকৰ ঘৰত সময় হ'লে এপাক সোমাই আহিম।
অ।
সোমাম বুলি কৈছে, কি হয়?
ভালে হব। অকন ওলাই মেলিও যাব লাগে।
উ গৰমটো বেছি যে আজি। ৰ'দ দিছে।
অঁ।
ৰ'দটো কমিলে আবেলি তেওঁ মই শুই মেলি তাৰপৰা যাম আও।
অ, এই কথাটো আকৌ মই আজিহে গম পালো। এইফালে পাঁচ তোমালোকৰ সেই পাঁচখন গাঁও লগ হৈ যাব
পাঁচখনমান গাওঁ লগ হৈ যাব হেনো।
এই বাৰিষা যায় জানো এইবিলাকত?
যাই ছাগে, নাজানো নহয়।
এবাৰ গৈছিলো উৎচৱ কমিটিত।
অ সেইবোৰ তেনেকে যাব নেকি।
হলে ভাল ধৰ্মীয় অনুষ্ঠান।
অ এতিয়া বৰদোৱা ধুনীয়া হ'ল।
যাব লাগে। লগে ভাগে গলেও ভাল। ভাত এসাঁজ খোৱাবলে, ৰাইজৰ ভাত সাজ খোৱাটো বেলেগ মজা তহ। একেইখিনি মানুহ হ'লেও খাবলৈ ভাল।
মে তেনেকে নিৰামিষ ভাত বনাব তাতে খাব।
মা
ক অ, আনিলো, আনিলা আজি আনিলো। এ ভাঙি-চিঙি নাইকিয়া কৰিলে আৰু।
ভাঙি পেলালে কেলেই নো?
ধৰা ইফালে ধৰিলে ইফালে ভাগি যায়, ইফালে নিব তাপা চাটোপকে মাৰিব। হেইবোৰে আৰু তাৰ কাম সৰু লৰা
এতিয়া অকমান অঘাইটং হবই আৰু কি কৰিবা।
ললৈ গ'ল, খিঁচিৰি খালে। বিস্কুট খালে।
অ'।
খাই বৈ আহিলে। আহি এতিয়া শুৱাবলে লৈছো। ভাত ঘৰত নেখালে, খাই আহিলে যে।
অ'।
ঘৰত এইবোৰ কিবা কিবি খালে। খিচিৰি দিয়ে। চুজি দিয়ে, পায়স। তাপা আছে নহয় গেৰেজ ছেৰেজ চব আছে।
অ' গেছো আছে নি?
অ' গেছতে বনাই তাৰপা মৰ্টন দিয়ে, বিস্কুট দিয়ে কেতিয়াবা। এনেকে বস্তু খুৱাই।
অ'। ঠিকে আছে উম। অ', হব।